অহ, কি কৰিছ?
আছো এনে।
অহ, মাহতে কি কৰিছে?
আছে।
অহ মা গা বেয়া হৈছিলে যে ভাল হ'লগে নাই?
ভাল নাই হোৱা চেলাইন মানে দিব লাগে। তাপা জিবলৈ যোৱা নে নাই?
তাপা এ খালো। খজুৱতিটো হৈছিলে যে সেইটো ভাল হ'ল নাই?
সেইটো ভাল হ'ল।
উম তই স্কুললে গৈছিলি নেকি?
স্কুললে গৈছিলো অ' ক্লাছ কৰিব গৈছিলো আও এই মোৰ কৰি হ'ল তাপিছত তোৰ এই ছাৰহঁতে পৰীক্ষা কেইদিন চাই দিব কৈছে যে সেইকাৰণে গৈছো। যোৱা আও তিনিদিনমান গ'লে হৈ যাব।
পৰীক্ষা কেইদিন চাই দিবলৈ কৈছে নি?
উম
দাদা এতিয়া সেই কামৰ জেগাত আছে নে ঘৰত আছে?
কামৰ জেগা লে গল।
অহ খালো। খালি নাই?
খালো- খালো।
কিহে খালি?
অহ, মই ভাত খোৱাই নাই খামহে এতিয়া।
অহ, মা কত আছে?
মা পথাৰলৈ গৈছে গৰুৰ ওচৰলৈ গৈছে।
অহ, খেতি এবাৰ ঘৰতে কৰিবনে নে আধি দিব?
ঘৰতে কৰিব আধি নিদিয়ে নহয় আমাৰ।
অহ, কথাবোৰ অলপ স্পীড পাত।
অহ সেই কলেজ কেতিয়াবা কেতিয়াবা খুলিব তহঁতৰ
কলে আছ মাৰ আগষ্ট পৰা ক্লাছ হ'ব। ত‌ই ইন্টাৰ্নশিপ সে হ'লগে নাই।
আছেই
আমাকো ইণ্টাৰ্ণশ্বিপে পই। শিক্ষা আগতে ইন্টাৰ্ণশ্বিপৰ সেইবোৰ লিখি মেলি জমাই দিলো।
পেপাৰ আছেই চাৰ্চ পেপাৰো আছেই।
অ আমাৰ আকৌ।
তই মাষ্টাৰ কৰিবি নে কি তই তিনিবছৰ কৰিবি নে চাৰি বছৰ।
এই আমাৰ কলেজত এখন চাওঁতে চাৰি বছৰো কৰিবলৈ হাকে দিছেছিলে ছোৱালীবলাকক
মই নক মই তিন বছৰ কৰিম তাৰ পিছ বি এৰ এন্টেন্ঞ্চ দিম নহলে বি এৰ এন্ট্ৰেঞ্চ দিম যদি পাওঁ কৈম। যদি নাপাওঁ তেতিয়া আকৌ মাষ্টাৰ কৰিম।
মোক কিতাপ এখোবা পঢ়িবলৈ এতিয়া দি থৈ গৈছে ইংলিছত লিখাই আছে। মই বোৰ
কি এবাৰ এ দি আৰ ই দিবি নিকি।
নয় কিবা কিবা এটা দিছে আৰু কৰিবলে। কিন্তু মই নিজে বুজি পোৱা নাই কিতাপখন আহিলে বুজাদিলে হে গম পাবি।
স্কুল লাগি থাকোতে গৈছে।
কিতাপখন এলাহ বহুত ডাঙৰ গোটেই ইংলিশ গ মোক ইংলিশ আ। সি বহুৱাই পহুৱাই হলে গম পালে তেন মোক কিমান পানীৰ মাছ।
উম হম।
কিতাপ কিতাপখনতো এবেগ এ মান হব। ইন গৈছো দে হন মোক কৈছে এনেই থকাতকে অ মোক কৈছে এনেই থকা। তাতকে এইকেইখন পঢ়ি থাকা।
আহ।
এতিয়া জানো গোই বিচাৰি বিচাৰি উলিয়া থৈ গৈছে কিতাপ এসোপা মান
উম
সাঁস্তখন দেখিয়ে মই থৈয়ে দিলো সেইখন।
তাকেই অ এইবোৰ আৰু ইমান গৰম হৈছেতো।
উম ও।
মানবাকে গছবোৰ কাটি আছে গৰমসমূহ আহি আছো।
উ। তাকে। এ বষুণ দিলেও গৰমতটো নকমেই কিবা।
এইফালে আমাৰ ঘৰত কৰ'বাত তেজমা সুধিলে হবলা কালি ক'বাত এজেগান ব বৰষুণ দি আছিলে এইফালে বৰষুণ দিয়া নাই আমাৰফালে। ত ফুটিলে যে কাৰেণ্ট চাৰেন্ত নাই। আও মানে বৰষুণ দিছে যে যদি গৰম কমা নাই ইমান গৰম হৈছে।
গম বন্ধত ঘৰতে থাকিবি নহয়।
ঘৰত থাকম কতযাম নো আও
মই নিম
অ তইকলে আহিবি নে কি ঘ
ক য আকৌ ইয়াত মানুহ নাথাকিব নহয়। কি থাকিব লাগিব ক এতিয়া বাঘ
অ ত অকলে আহিবি আমাৰো থকাকে আহ অকলে আহিলে থকাকে আহিবি। বি
উম দেতাক ক কলে থ
থকাকে আহিব পাৰিবি নহয় হয় নাই পায় নহয় থকাকে আহিব পায় নহয়।
তাই
উম।
মই থাকি আহিছোগে নহয় এবা ত‌ই কোৱা নাছিলি বেলেগৰ থাকিব পায়
অ।
মই এবাৰ ঘৰলে গৈছিলো তেতিয়া তই নাই কাৰণে নগলো আৰু
হ। ভাত কিহে খালি?
আ নেকি?
নাই খাব লৈছো ভাত কিহে খালি।
ভাত বুটে আলুৱে। ভাজি দালি সেইয়াই খালোঁ।
কালি হাঁহ আম্ হাঁহ মাংস খাই একদম পেটৰ গণ্ডগোল মো।
পৰহি কি হল গম পাইছে নাই অহাৰ পিছতে দিনটো ভাল খোৱা নাই মইনে সি মমানহ ভাত খাব নোৱাৰো সি মোক ভাত এটা সকে দি দিলে। মাংসও বনালে। তাপা ডিমে বিলাহীয়ে, চিলাহীয়ে তেনেকে বনালে। মানে ইমানেই ৰুমতে চব নাপায় নহয় কিনি আনি নিজে বনা অ অ চব ব্যৱস্থা আছে। তাপা সি ইমানেই ধুনীয়াকে বনালে। মোৰ মানে গোটেই কাহি। এটা মই কথা পাতি পাতি গমেই নাপাওঁ গোটেই কাঁহী আদাই কৰি দিলো নহয় সি এবাৰ কাঁহীখনলে চাইছে এই বাৰ মোৰলে চাইছে। ভাবিছে এইড এইডেখন ইমানকেইটা ভাত খাবই নোৱাৰি এই আজি কেনেকে খালে
উম
মোৰ পিছত মানে ইমানেই লাজ লাগিছে সি মোৰলৈ কাহিখনলৈ চাই মোৰলৈ চাই দিয়াৰ কাৰণে
কথা লেকচাৰলে গমেই নাপালি
উম গমে
শকত হৈছ তই
একো শকত হোৱা নাই কালি হেৰি হলে গৈছিলো ফ টো এখন দিম চাবি আকৌ কেনেকুৱা মেলা আছিলে মেলা চাবলে গৈছিলো
অ
এইবোৰ কুৰ্তীবোৰ পিন্ধিলে দেখিবলৈ বেয়া লগাহে হৈছে এতিয়া
সেই পিন্ধি থাকিবি একো নহয় ভাল লাগিছে
পিন্ধেই তাো আছো পৰহি দিনাখন চিনেমা চাবলৈ গৈছিলো নহয়
ভণ্টিয়ে এইবা মেট্ৰিক দিব নেকি তহঁত
উম
অ
এইবাৰ মেট্ৰিক দিব
তহঁতৰ খেতি আছে জানো
আমাৰ আছে ডাঙৰ খেতি আমাৰ ধেইৰোৱে বাও অকমান ঘৰতো ৰুই আহো
নহয়
অ অ ইয়াত আধি দিয়ে মিচিং আছে মিচিঙক আধি দিয়ে
উম ন গাড়ী দেখা গাড়ীত দেখাজনী বা বাই নেকি হেইজনী
ক'ত দেখা জনী
গাড়ীত যে দেখিছিলো
কেতিয়া দেখিছিলি
চিনেমা চাব যাওঁতে
চিনেমা চাবলৈ যাওঁতে তই দেখিছিলি নি ফটোত
ফটো যে দেখিছিলো পোৱালি
অ নহয় নহয় সেইজনী নহয় সেইজনী পখী
অচ ঘৈণীয়েক মানে
মগেলা আমৈ বুলি মাতে ফাৰ্ষ্টনা মোক আমই বুলি মাতিছে মই বোলো কাক মাতিছা
আমৈ হব
আমৰ হবই সটো মানে মই আমৈ সেইটো ল'ব পৰা নাই শুনিছো মোকে মই বুলি মাতিছে
অ
নিজকে কিবা বহুত ডাঙৰ ডাঙৰ গোটহে লাগে
গাই গাই গাড়ী আছে নেকি সিহঁতৰ
গাড়ী আছে অ বলেৰু এখন আছে
আহ ল'ৰা ছোৱালী দুটা মানে
উম নহয় দুটা নহয় এটা এইটো আমাৰ ইহঁতৰ বায়েকৰ ল'ৰা সি আমাৰ ঘৰতে থাকে তাকো লৈ যে গৈছো সেই তেনেকে অকলে থৈ যাবলৈ বেয়া যে
উম
সেইকাৰণে তাকো লৈ কৈছো চিনেমা চাবলৈ যাওঁতে চিনেমা চাবলৈ যাওঁতে মোৰ তোৰ কথা এটা মনত পৰি গৈছে
এটা জেগা নেকি
উম
এই মায়ে গৰু এৰাল দিবলৈ গৈছিলে আহিছে তাকে
অ তাকে মা হেৰিতটো ভাল হ'ল নাই কপালৰ সেন্দুৰ লোৱা সেইখিনি হেৰি হৈছিলে যে
ভাল হ'ল হেৰি বোলে নাৰায়ণপুৰলে গুৱাহাটীৰ পৰা হে মানুহ এটা আহে নহয় তাল লৈ গৈছিলে আমি চবৰ জেগাতে দেখুৱালে ভাল নহয় কিন্তু তালৈ লৈ গ'ল এমাহ মানো খোৱা নাই দৰৱ এতিয়াও আছে এক ফাইল
এতিয়া ভাল হ গল নেকি
ভাল হ'বল
অ নহতে সেইখন দেখিবতো বহুত বেয়া লাগে
উম
অ মাক দেখিছিলোঁ সেইদিনা বজাত
অ মই মাহ মা কেতিয়া গৈছিলেনো বজাৰলৈ
মঙ্গলবাৰ বজাত দেখিছিলোঁ
অ জানো অ অ হয় গৈছিলে মা স কবালৈ গৈছিলে তেতিয়া বজাৰত সোমাই আহিছে চাগে
অ মই মাতিবলৈ নহয় দুৰৰ পৰা দেখিলো তাৰপিছত হেৰাই থাকিলে নহয় মানুজনী
অ গৈছিলে বাৰু
অ ভনীয়ে দেখে মোক স্কুলত নামাতে হেনেকে
উম
ত ভন্তি আহিছিলে নামাতিলে
নামাতিলে নি
উম ৰুব নোৱাৰে নহয় ব'লা
অ ধুৰিব নোৱাৰিলে চাগে ত‌ই ক্ষীণাইছ নে একেই আছ?
ক্ষীণাইছো
অকমান ক্ষীণা অকমান ক্ষীণালে ভাল লাগিব।
ক্ষীণাব নোৱাৰো অ।
তাকে ত দেখোন ইমান ক্ষীণ আছিলি কেনেকে ইমান পতককে শকত হৈ গলি।
নাজানো।
মোক বোৱাৰী মানুহ হিচাপে মোৰ অকমান শকত লাগে বাৰু অকমান।
ৰুমত কেইদিনমান থাকিলে শকত হৈ যাবি।
নহলেত মানুহে বোৱাৰী নে ছোৱালী নে এ বাহিৰত থাকিলে মানে ধুনে মানে ধৰি লওক শুবলৈ পাই আৰামত একো টেনচন চেনচন নথাক- থকাকে মই এতিয়া থাকিব পাম উম। খাব লাগে থাকিব লাগে। হ'লো কালি মেলা চাবলৈ কালি মেলা চাবলৈ ওলাই গলোঁ। তোৰ কৈছো টম টম এখন নাই খোজ কাঢ়ি কঢ়ি গলো আহোতে যেন তেনে পালো অ।
কাৰ লগত গৈছিলি? অ। চিনেমা চাবলৈ ভাল হৈছে নে বাও।
ভাল লাগিছে চাই চিনেমা খন চাবলৈ বহুত ধুনীয়া অ বহুত ধুনীয়া
মই চাবলে আছেই মই
চাবিগে কিন্তু নামটো শুনি ইমান ভাল গা- নালাগে কিন্তু চিনেমাখন চাবলৈ বহুতো ভাল লাগে মানে কাহিনীটো।
নামটো কি বা এটা বেয়া লাগে হয় নাই?
বেয়া লাগে মানে মানে কাহিনীটো বহুত ভাল কাহিনীয়ে মানে।
উম ভাল চিনেমা। অ আমাৰ লগৰ সোপা চালে মোক ফোন কৰি আছিলে মই বোলো ৰ আমা মা। গা বেয়া বোলো মই এতিয়া ঘপককে যাব নোৱাওং।
মাকে লৈ গলে মাকে লৈ যাবি আকৌ।
যোৱা কথা আছে বাও।
তাকে ন এদিন চাই আহিবি গে
উম এইখন চবেই চাব পৰা চিনেমা মানে। বুঢ়া পা বুঢ়ী লৈকে আও সৰুৰ পৰা ডাঙৰ লৈকে।
হ'ব দিয়া ফোন কাট খাই যাব তই আৰু পাঁচ মিনিটৰ পিছত ফোন কৰিবি।
পাঁচ মিনিটত
হৈ গল আৰু পাঁচ মিনিট, দহ মিনিট মান। এটাৰ পিছত ফোন কৰিবি লগে লগে। কমপ্লিট কৰি দিব পাৰিলে ভাল।
আহ উম।
খেললে তব
এঘাৰ মিনিট দহ মিনিটহে দিয়ে নি কথা পাতিব।
দহ মিনিট বাৰ মিনিট হ'লে নিজে নিজে কাত খাই যায়।
ৰ এইটোক হেৰিত কল কৰিছো।
ৰ ৰ ৰ কাটি নি দিবি নিজে কাট খাবলে দে। তই ভাত বনাই খাব দিব নে ভাত হৈ আছে।
ভাত খালোঁ হৈ গ'ল।
অহ
মায়ে বনাই থৈছিলে এ আহি পিনে খালোহি।
উ তাত ভালকে নেটৱৰ্ক পায় ন।
আমাৰ ঘৰত পায় ন ত অ।
অ